হয়
হেল্ল'
হেল্ল'
অ'
হা একো নক চক মই বোলো কিবা হল
নাই নাই এই মইিবা টাইমটো হেংগ মাৰি দিল ফোনটো কিয় ব ব দে
অকল জিৰ' জিৰ' হৈ আছে না আগতেও হৈছে এ আগতেতো হৈ থাকিল থাকিছিল এনকা
উ মই ধ্যান দিয়া নাই মোৰ তাত থা নাই এনেকুৱা এতিয় আহিছে ৰব গত চৰা
আৰু তেতিয়া ম তত সেনেকে
উ দিয়
অকমান ঝমেলা আছে
উম স হ'ব আৰু উপায় নাই
এতিয়া মই এইটো ৰুমত বহিিলোছো কতিয়া নেটৱৰ্কটো পায় আগৰ ৰুমত নহয় নহয় এজন ৰুমত টিভি আছে আৰু সেইটো ৰুমত মানে বে আগৰ ৰুমটোত বহিলেই সেই নাপায় নেটৱকটো ভালকে নাপায় দিগদাৰ বহুত
উম হয় কিছুমান জেগা পায় কিছমান জো নাপায়
আৰু আমাৰ সটো নেটৱৰ্কৰ বহুত দিগদাৰ
কাৱচ নে
জাগা খিনিও কিন্তু কি মজা হ'লেও সেই নাই ফাইভ জিৰ ফাইভ জিৰ সেনেকে নাপায় কি চল তটো স
ইয়া ইে আগজ খানাত পানী প হেনছ চোন
কি কাগজ
কিতাপ পঢ় বহি
অ আচ্ছা
ক বা
এখন হা কাৰ্টুন এখন দিয়ে কিন্তু মানে কাৰ্টুনখন মানে ডিটেক্টিভৰ হয় আৰু কাৰ্টুন সখন এ সেইখন মানে ক সেত দিয়ে ৰাতি ৰাতি দিয়ে মজা লাগে চাই
হে আমাৰ এই নাই ন যেম ত য়া লগাই থৈ দিয়
হ হা আমাৰ লগাব লাগে কাৰণ কাৰণ মানে ই মানে পুৰা মোবাইল চাই থাকে এতিয়া মোবাইলতটো নাপালে আৰু টিভি টো চাইি সেনকে ত সেনকে মায়েও মোবাইল টো পায় কিন্তু মানে সেনেকুৱা কৰি কি লাভ ন ডাইৰেক্ট কোবাব লাগে দি মানে যদি বেয়া অ সনো নকৰে আৰু মই হ'ব লাগছিল বেয়া কবাল হয়
টো
অতো ভাতে খোৱা নাই না?
নাই।
বাৰতা বজিল চোন চাগে। কেইটা বাজিল? অ' নহয় চাৰে এঘাৰটাহে অ', বহুত টাইম আছে মই ভাবছো বাৰটা বাজছে বুলি।
নাই বজা নাই এতিয়া
আমাৰ এইকেদিন সোনকালে ভাত খোৱা হৈছে ৰ ভালে মানে সোনকালে, সোনকালে ভাত খোৱা হ'লে ন বা যদি মানে এঘাৰটাত যদি ভাত খাওঁ। তেতিয়া চাৰে এঘাৰটালেকেতো ভাত খোৱা হৈ যায় তাপিছত তাৰে পিছত টাইম খিনি মানে এনে অলপ কিবা চাব পাৰি বা ৰিভিজন কৰিব পাৰি।
অ', হয়, কিন্তু আয়া
ত', আৰু যদি তুমি নকৰোঁ একো বাৰটামানত, মানে, শুই যাম। সেনেকাটো ভাল
অ'।
ৰাতিপুৱাটো এনেও উঠিব নোৱাৰোঁ দেচোন।
এ, নোৱাৰোঁ। যিমান হ'লেও মই নোৱাৰোঁ। আৰু এনকে
এইকেইদিন উঠা যায় আছে।
উফ্
বহুত গাটো ভাগৰ লাগিছে। এনেকে লাগি আছে কবা মেৰেথনৰ পৰা মস্ত দৌৰি আহিছো।
মোৰ এহ সেইকেইদিন লাগছিল বুৰা, এইকেইদিন অকমান ঠিক হৈছে মোৰ লাহে লাহে ঠিক হৈ আছে কিন্তু সেইকেইদিন পুৰা লাগিছে এনেকুৱা।
অহ মই আজি একদম কচ অহ বেগনা উৰাইছে মৰ অসুবিধা হ'ব চাগে।
উম হ'ব পাৰে, মোৰতো এতিয়া নাই মোৰ কেইদিন পিছত আছে।
মোৰ এই এই আহি আহি আছে ‌ দিনটো
ডিটেকটিভ খন চাই মজা লাগে। বঢ়িয়া একদম। ইন্টাৰেষ্টিং হয় বহুত।
হয় বহি দিলো ন মই হেজবেণ্ডৰ ওপৰত।
হেৰ হেৰবেণ্ড।
অহ
অ অ তই হেৰবেণ্ড লগোৱা নাই
বহি দিলো ন ভাঙি গেল। দুই টুকুৰা আহ হৈ গেল
উম মোৰো সেনেকুৱা বহুত হয়, হাত থোৱা যায় বহ বহি দিয়া নাযায় বাৰু।
মই বহি দিয়া যায়, হ কেতিয়াবা গচকাও যায়।
মই চাইডত থৈ দিও না মানে কিবা কৰি থাকো নাইবা মোবাইল চাই থাকিলে চাইত থৈ দিওঁ হে হেনকে মানে যেতিয়া মই পজিশ্যন টো চেঞ্চ কৰিব খোজো। হাত খন যে চোৱা যায় ন ভাঙি যায় পিছত
তই হাতত ভাঙে মোৰ কেতিয়াবা মাথাটোত লগাই থৈ দিও পিছফালে আউজি দিও। থাপকে ভাাগি যায়, তাৰ পিছত এই যে মোৰ বগা কিপটো এই কি কয় পানীৰ নিচিনা যে আছে
উম উম উম
ইটো ভাঙি গেল আজি নাচো কিনকে মই আজি দিনত মাৰি আছো মাৰি আছো মাৰি আছোঁ উপৰত মাৰো এনেকে অবা হেঁচি দিছো ভাঙি গেল চ হাও ইমানো হেঁচি দিয়া নাছিলো মই আবাৰ আহিল নেকি মহাতত
মই এটা ক্লিপ মই এটা ক্লিপ কিনিছিলো হেত সেয়া মানে বজাৰত যোৱাতে
অ
কিয় সেইটো মই বিচাৰিয়ে পোৱা নাই জানানা ক'তবা ৰেল সেটো সেইটো তা সেইটো কিনিছিলো আৰু পেণ্ডেণ্ট কিনছিলো নাই দুইটাই নাই
কি ক অ বেগেযে এ ৰহ তোৰ যে বেগ চুৰ হৈছিল বেগ খান তাতে থাকাই গ'ল নেকি
বেগ চুৰ হৈছে মোৰ
অ
কেতিয়া চুৰ হৈছে
আমি যে এই কি কয় তাতে গৈছিলো ৰেজিষ্ট্ৰেচন খন আনব তাৰেছে তোৰ যে বেগটো চুৰ হৈ গল উমহ হু
উম হু হু বহিতুলৈ কি কৰিম হেত বেবি নহয় এইযে ফুৰিব গৈছিলো যেতিয়া তাৰহাতত তেতিয়ালৈকে আছিলে মইতো তাতে ফুৰিব যাওঁতে লৈয়ে গৈছো
এ সঁচাকে হৈ
আ তাৰে পিছত তাৰে পিছত এ জিপ এতিয়া ঘৰত আহিছো ত চাও নাই ক্লিপটো নাই পেণ্ডেনটোও নাই ক'ত বা
তোৰ আৰু এই চেয়াৰে তিয়াৰে কাপোৰ চাপোৰ ইমান ধুনীয়াকে থৈ দিয়া তহঁতি মাক মাক জে কে ত ভালকে চাবি তাতে থাকব পাৰে কোৱা নাই
নহয় মানে সেইখনতো মানে মই চাফা কৰো না দৃচ সিং টেবুলখন ত মই চাইছো পুৰা নাই ক মান পৰা শখময় মান কতই নাই মানে এতিয়া ত তাৰে বাহিৰে কত তাৰে বাহিৰে কত থম আৰু মেইন কথা সেইটোহে তাৰে বাহিৰে নাই তাৰে বাহিৰে কতো চোৱা নাযায় ত নাই সেইখন তোমাৰ নতুনকেহে কৰিছে কেইমান আগতে হে লল থৈছিলা তে না হা আছিল ব্ৰেচলেট নহয় সেই আ অ সেইটো আছিলপ আ
ন্দঞ্চ দে
নাই নতুনক কিনিছিলো হে কেনেকে গম মত থাকিব তোৰ হ মোৰো এতিয়া মনত নাই কেনেকুৱা বা
হ শুইছ দে আৰু পইচা গল পানীত
পইচাটোোতো মানে সেই তাই দিছিল
হয় অ
উম অ কি বঢ়িয়াকে থৈ দিছিলো ত কেইমান পিছত মই চাও নাই
বেয়া আছে তেন্ত বুস্ত হে লগ ভাল নালকিতে আছে
এনেকে ভাল নালাগে বহুত বেয়া লাগে মই ইমান বিচাৰছো হলেও পোৱা নাই
অদে
মই এতিয়াও কেতিয়াবা কেতিয়াবা বিচাৰো এতিয়া নাই দেচোন মানে কি হ'ল দেচোন সপ্তাহ বহুত সপ্তাহ হ'ল বিচাৰো হ'লে পোৱা নাই ক'ত বা কিটোও নাই সেইটোও নাই
বিিজনেছটো আছেছে
হম অ চাইছো আহাইছো আহিছো চাইছো মই আহে আলমাৰীৰ তলতো খাইছো তাত ক নাই ক'ত নাই ক'ত তয়ে নাই মানে এনেুৱা লাগিছে কোনোবাই লৈ গৈছে যেন
অ না এনো লাগে কিন্তু কোনে যাব মেী চ ন লৈ যাব
আহ আৰু এনেকে কোনে নলৈ যাব এনেও
উম কব নালগে চিবা অমাৰ এই তহতৰে নহয় এইটো আমাৰ হৈ মছে হেৰাাই যায় বুজ্ত ব তাৰ পিছত নাপাৱওৱে আমি
আৰু কিন্তু সেইটো বহুত বছৰ পিছত আৰু পাবি এতিয়া লগা হ নাপায় বহুত অ আৰু ত পাহৰিয়ে গৈছে যে সেনেকুৱা কিবা এটা বস্তু আহিল এতিয়াহে পাবি ইতিয়া নাপা সি কতে গ'ল অ ভাবি থাকো কত গেল কত গেল কে
পইচা নাই কিযে হব আমাৰ
তাকে থৌ
মষ্ট কৰা কৰাই আছে কৰ কৰ কৈ আছে একদম এই
কেতিয়া আহিব কেতিয়া আহিব তোৰ পাপাই
আইছি এ
ততে ভাত অ বনাই আছে অ অ
উপাই নাই
উম
উ
উম
উ ভাবি আছো মোৰ যাব মন নাই কালি
মোৰ মন নাই যোৱা সদায় তো বায়লজিত এনেই বহি থাকিব লাগে মেইন কথা বৰ অশান্তি লাগে
হয়
তাতে আৰু মোৰ ইমান পা চাইন মাৰিব আছে চেক কৰিব আছে
অ তইতো বহুত খিনিয়ে কৰোৱা নাই
বহুত আছে বহুত বেছি একোৱে কৰা নাই মই
কালি চাগে বটানী কৰাব মেমে কৈছিল পেন প্লেন চেন বিলাক কতা নাই ন এতিয়ালৈকে অ ফুল আছিল ৰ কি ফুল আছিল ৰ হয়তো
অপৰাজিতা
নহয় এইটো কিবা আছিল ধতুৰা আছিল কিবা ধতুৰা অ ধতুৰাটো এ অ কাটিব লিখিব দিছিল
আচ্ছা তে
লিখাতো লিখি লবি দে ক্লাছতো লিখি লব পা পাৰিবি মই কপিত লিখিছো ধতুৰাটো ত' ব সেই কৰিলবি এই সেইদিনা প্ৰেক্টিকেল কৰাব জানা আছে
পালে ভাল এ, এনে বহি থাকিব নোৱাৰি দে। খালি মোৰ খালি এটাই ভাল লাগে, প্ৰায় বায়'লজি সেই যে বহিব দিয়ে একো জুই নাই
নেদেই যে
বাকী কেইটাই নে দেই এইটোত যে বহিব দিয়ে, মই সেইটোৱেই শান্তি পাইছোঁ।
উপায়ও নাই আৰু দেচোন। কিন্তু
দে দে, হ'ব দে।
কিমান হৈছে
অ' দহটা দহটা পন্ধৰা
ৰ আৰু হ'বা দেই এঘাৰ হ'বা দি
আৰুলে এক মিনিটা
এছা হ এতিয়া আছে আৰু বহুত আছে
বহুত নাই আছে আৰু অলপমান
উম
এইফালে জ কি ক প কি
এ মই যে কৈছো যে মোৰ এটা টুপি আছে বুলি ত ত' মানে মানে আমাৰতো কাপোৰ কাপোৰ মানে অ কাপোৰ মানে বহুত আছে না ত' মানে সেনকে মায়ে কৰ'ৰবাত সোমাই থৈ দিছিল ত সেইদিনাখন
অ বোৱা লাগাততে বত নাপাই লালগাত বত লাগব
কিন্তু সেই পেণ্টটো মই বিচাৰিয়ে নাপালো ক'ত বা গ'ল
অ পটোো অ অ
উম!
স সেইটো পিন্ধি অহা ম একবাৰো ডান মই এক
নহয় তই দেখছা তোৰ মনত নাই সেনেকুৱা অ তই দেখছা মই পিন্ধি আহিছিলো ত ম ন মই্ানৰ পৰান্ধ মানে ইমান বেছি নিপিন্ধো কাৰণ মানে মোৰ মানে কঁকালটো সেইটো মানে বহুত ডাঙৰ সেইটোত
বহত ডাঙৰ হৈ যায় জিন্ এ জিন্সটো
হা সেইটো বহুত ডাঙৰ হয় ত সেইটো কাৰণে মই ইমানো নিপিন্ধো মানে সেইটোত মানে সেই নাই না মোৰ এইটো বেল্ট নাছিল আগত কিন্তু ইতিয়াতে বাৰু বেল্ট আছে ত সেইটো কাৰণে এতিয়া পিন্ধা যায় অলপ চলপ হ'লেও সেনেকে নিপিন্ধো
অ আজি কি কিবা এটা ক্লিপ পায় তো জিন্চত এইখিনি চাইডত লগাই দিলে দৰে গোটেইখিনি ফিক্স হৈ যায় অ হয়য়ো দিছ এইখিনি কিবা স পাক মাৰি দিয়া হে নহয়
ফুল চুল থাকে কিবা কিবা এনেকে ভাল নেদ খে
নহ ন ন এইটো ফুল নহয় চিম্পল হয় এইটো চিম্পল হয় অ একদম চি্প
ক'ত দেছা